হেল্ল'!
হেল্ল! ' শুনা পাই আছে নে আপুনি?
অ শুনা পাই আছো।
উম ফ্ৰি আছে নে আপুনি বৰ্তমান?
ফ্ৰি আছো দিয়া।
মোৰ লগত মানে কথা পাতিব পাৰিব?
পাৰিম নিশ্চয় পাৰিম।
তেনেহলে আমি এটা টপিক ধৰি লোৱা যাও।
হয়।
মানে
হয়।
বোৱা কটা মানে অসমীয়া সকলৰ মানে বোৱা কটা যেনে ধৰণৰ কাপোৰ বোৱা কিবা তাৰো পৰিমানে আপুনি অকনমান বুজাই দিব পাৰিব নেকি?
অঁ বোৱা কটা কলেতো আমাৰ বহুত আছে নহয় জানো ঘৰত আৰু ইণ্ডাষ্ট্ৰি ঘৰত এটা দুটা এটা দুটা যে খোৱা সূতা যে বনাই কেনে আমি নিজৰ ড্ৰেছটো মানে যাতে বনাই কেনে যে আমি পিন্ধিব পাৰো। নহয় জানো?
উম।
যেনেকা আমি আছামিছৰ আমাৰ আছামিছৰ গামোচা ফুলাম গামোচা তাতে বনাই কিনি আনি যে মানুহে এ কিছুমান বা বিয়া বা কিবা কিবি কৰ্মত এইটো মানে দিয়ে ন নহ'লে আমাৰ যে ৰঙালী বিহু, কা তি বিহু, ভোগালী বিহু আহে নহয় জানো তাতেও মানে মানে আমি ত' ইউজ কৰিব পাৰে মানে নহয় জানো মানে নিজে বনাই কেনে নিজে মানে ইউজ কৰিব পাৰে বা সেইটো বেপাৰ কৰিব পাৰে আমি। বনাই কেনে বা কাপোৰ বনাই কেনে বনাই কেনে মানে আমি এখন দুখন নহয় মানে একবাৰ বনোৱাতে ত্ৰিশখন চল্লিশখন মান বনাই কিনে আমি এইটো মানে বে বেচিব পাৰি আৰু বাজাৰত। বা কতবা দোকান বিলাকত দিবা পাৰো। দহ টকা বিশ টকা লাভ পায় লাভ কৰি কেনে তাতে দিব পাৰো। যদি দহ টাকে ত্ৰিশখন বেছে তিনশ টকা পায় নহয় জানো সেই তিনশ টকা দি আমি ঘৰখন চলিব কাৰণে পাই নহয় জানো এনেকুৱা মানে বহুত আমাৰ চলি থকাতো দেখা পাই আছে বা কিছুমানে ইণ্ডাষ্ট্ৰি এনে যে চিষ্টেমৰ বনাই লয়। দহখন বিশখন নহয় জানো দহখন বিশখন বনাই লৈ কেনে মানে বনাই লৈ কিনে মানে মানুহ কেইটাক যে মানুহ থাকে নহয় জানো এই মানুহ কেইজনক মানে মাতি কেনে বনাব দিয়ে বনাই কিনে মানে ইহঁতক হাজিৰা দিয়ে হাজিৰা চিষ্টেমত বা এখনত দুখনত চিষ্টেম দিয়া নহয় জানো
হয় হয়
তাৰ পিছত এইটো দি কিনে সেইটো মানে ব্যৱহাৰ কৰিব হয় মানে বেপাৰী কেইটা এতিয়ালে এ আজিকালি ঘৰত লগে আহে নহয় জানো কাপোৰটোক নিবলে ঘৰতলৈকে আহে মই এনেকাই বহুত আছে যে মোৰ আৰু আছে যে পলু পলু পলুৰ যে আমাৰ বড়ো ভাষাইদি ইন্দী বুলি কয় ইন্দী অ এইটোৱেদি মানে বনোৱা হয় এইটো মানে আমাৰ ঠাণ্ডা বতৰত ব্যৱহাৰ কৰা যায় আৰু সেইটো মানে বেছিকে দাম আহ চলি এ চলি থকাটো আমি জানি মানে এইটো এখন এখন কাপোৰ কিনিব গলে মানে পোন্ধৰশ দেৰ হাজাৰ মান এইটো মানে ধৰা এইটো যদি এই যিকোনো যে বনোৱা মানুহ এই বনোৱা দিব কাৰণে এইটো তিনিশ চাৰিশ তাতে পোৱা পাই যায় মানে ইয়াৰো মানে ইয়াতে থাকি কেনে মানে বা ইণ্ডাষ্ট্ৰি থাকে কেনে বহুত লাভ কৰিব পাৰে মানে ঘৰখন চলি আহ ঘৰখন চলাব পাৰে নহয় জানো ঘৰখন চলাব পাৰে বা আ বেটা বেটি বা ল'ৰা বা ছোৱালী কেইটা কৰবা দিবা চানস পাই নহয় জানো আজিকালিতো আমাৰ ঘৰে ঘৰে আগতে আছে আজিকালিতো নাই নহয় জানো তাৰ কাৰণে মানে মেচ সেইমতে আমাৰ এতিয়া বনোৱা হয় ইয়াৰ কাৰণে মানে মানে একেইটা ইড্ৰাষ্ট্ৰি তাৰমানে বেলেগ বেলেগত যায় আৰু নহয় জানো নহ'লেতো আগৰ মানে নিজে নিজে ঘৰতে বনাই লোৱা আছিল আজিকালিতো বহুত বজাৰৰ পৰা আনে বা বজাৰৰ ওলোৱা কাৰণে মানে বজাৰ এইটো অপেন কৰি দিছে মানে ইয়াৰ কাৰণে ডাঙৰ ডাঙৰ ইড্ৰাচিটি কৰি কিনে নিজে নিজে বনাই লৈছে তাৰপিছত জিকা যি মানুহ কেইটা জালি ভোৱা কৰিবৰ কাৰণে এইটো নি কেনে মানে বতাহ মাৰিছে এখন চিষ্টেমৰ বা চিষ্টেম দি কেনে মানুহ কেইটা ৰাখিছে হেল্ল ফ্ৰী কে বা এডোখৰ থাকিব কাৰণে ৰুম দিছে নহয় জানো ইয়াৰ কাৰণে মানে বহুত লাভ কৰি আছে সেইটো বেপাৰ কৰি কেনে বা অকল ই নহয় যো যোনেই নেকি এই কাপোৰটো আনি কেনে বজাৰত বেচি আছে নহয় জানো ইয়ো লাভ কৰি আছে হেতিও লাভ কৰি আছে যোনে বনাইছে বা যোনে মালিক ইয়াৰ সেতেও লাভ কৰি আছে বহুত আমাৰ লাভ কৰাটো আমি দেখা পাওঁ আগতে এইটো মেচিনটো মানে বা কাদৰ বা বাৱৰ দেখা পাই আছিল নহয় জানো
হয় ন
গাঁৱৰ গাঁৱে গাঁৱে এ বাহৰ বা কাঠৰ আজি কালিতো এতিয়া লোহাৰ গোটে ফ্ৰেম হৈ গ'ল নহয় জানো
হয় হয়
লোহাৰ নিজে নিজে লোহাৰ ফ্ৰেম বনাই লৈ থাকে আজিকালি কিন্তু আগৰ দিনৰ এনেকা নাছিল যে যে লোহা কিনিবৰ কাৰণে পইচা নাছিল ইয়াৰ কাৰণে বহুত মানুহকেইটাই পচাই গৈছে ইয়াৰ কাৰণে মানে আজি কালি এইটো নবনোৱা হয় নহয় জানো
হয় হয় হয়
যে এতিয়া আপনিও দুই আখৰ মান মোক বুজাই দিব পাৰে বুজাই দিব পাৰিব না
হয় হয় পাৰিম মানে বোৱা কাটা বুলি ক'বলৈ গ'লেতো অসমীয়া মহিলাসকল পৰিচয় বুলিয়ে ক'ব লাগিব
হয় হয়
আগৰ পৰাই মানে ধৰি লও যিবোৰ মানে লাগতিয়াল কাপোৰ সদায় ব্যৱহাৰ কৰা যেনে ধৰণৰ গামোচা বা মেখেলা চাদৰ তাৰোপৰি বিভিন্ন ধৰণৰ লাগতিয়াল কাপোৰ থাকে দেচোন দে ঘৰত এইবোৰ গোটেইবোৰ এ ঘৰতে নিজে নিজৰ তাঁত শালতে বৈ পেলাই লোৱা গৈছিলে আগৰ দিনত
হয়
যদিওবা আজিৰ দিনত অলপ কমি গৈছে তথাপিও মানে বোৱা সেইতো শেষ হৈ যোৱা নাই বৰ্তমানলৈকেও
হোৱা নাই হোৱা নাই
সেইবিলাক ব্যৱহাৰ কৰি থাকিম তেনে ধৰণৰ ঘৰত লাগা মেখেলা চাদৰ গামোচা মানে সচৰাচৰ যোনখিনি মানে সদায় ব্যৱহাৰ কৰা হয় বিজনেছ নকৰিলেও মানে গাঁৱলীয়া পৰিৱেশবোৰত যাৰ ওপৰত মানে সেইটো নিজে নিজে বৈ লোৱাটো দেখা যায় আৰু
হয়
আজিৰ দিনতটো ক'বলৈ গ'লে মানে কি অসমৰ মুগা বুলি ক'বলৈতো পৃথিৱীত বিখ্যাত মুগা মুগা যোনটো নেকি মানে মুগা পুহি পেলাই তাৰ লাটাতোৰ পৰা যোনটো সূতা কাটে সূতা কাটি মানে যোনটো কাপোৰ পোনাই বনাই পেলাই বেছে সেইটোতো পুৰা ইণ্টাৰনেশচনেল হেৰি হৈ যায় ন আজিকালি
হয় হয়
সময়ত কাপোৰৰ ক্ষেত্ৰত বুলি ক'বলৈ গ'লে মুগাই বিখ্যাত তাৰ তাৰ তলত আছে এইটো ইণ্ডিকাপুৰ যে গৈছিল আপুনি ডিভাইচা সেইটো সেইটো ব্যৱহাৰ কৰা দেখা যায় আৰু আজি কালিৰ কাপোৰ বিলাকত মানে ক'বলৈ গ'লে আজি কালি প্ৰায় ভাগ মানে বোৱা কাপোৰে পিন্ধা দেখা যায় মানে মেচিনত মানে যোনটো নেকি মেচিনত বয় সেইটো নহয় উইভিং বুলি ক'বলৈ গ'লেতো মানে এটা মানে মেচিনত অট'মেটিক বোৱা থাকে, এটা মানুহে বোৱা থাকে নহয় জানো?
হয়।
মানে সি হাতে বোৱাটোয়ে আজিকালি চলা হৈছে মানে অসমত। কাৰণ চৰকাৰে বন্ধ কৰি দিছে না মেচিন মেটটো। যিমান পাৰে মানে মহিলাসকলে মানে জন্তু বয়ন, অকল মহিলাবোৰে নহয় পুৰুষো বৈ থাকে। যন্তুবোৰ মানে সেইটো ব্যৱহাৰ কৰিব দিছে। মানে ছাপৰ্ট কৰিব দিছে যাতে তাহাঁতে আৰু আগুৱাই যাবলৈ সাহ পাই বা কিবা কৰিব পাৰি তেনেকা নিচিনা। তাৰ উপৰি গামোচা গামোচাবিলাকো ঘৰতে বৈ, বিশ ত্ৰিশখন বৈ বা বেলেগক বিহুত বা বহুত মাছ ধৰিবৰ কাৰণে। সন্মান জনাবৰ কাৰণে, কিবাৰ কাৰণেও। গামোচা বোৱা হয় বা ধৰি লওঁ হাত ধৰে মচিব বা কিবা কৰিবৰ কাৰণেও। গেতিয়াবা জানো, সেইগিলা মোৰ কাৰণেও মানে বিহুৱান বুলি যোনটো কয়, সৰু গামোচা কৈছোঁ আৰু।
হয়।
সেইটো মানে ব্যৱহাৰ কৰিবৰ কাৰণে বৈ লোৱা হয় যেনে ধৰণৰ পিন্ধা গামছা এইবিলাক নিজৰ শালতে বৈ লোৱা হয় নি? মেখেলা, চাদৰ। মেখেলা চাদৰ, কামচা তাৰ উপৰি আৰু আজিকালি সেইবিলাক মানে বইফেলে বিজনেছ লাইনতো কৰা হৈছে যদিওবা ঘৰতে হেৰি হয়। বড়োবিলাকৰ ক'বলৈ গ'লে আৰু নাই। আৰণাই বইনা আপোনালোকৰ ফালে?
হয় হয়, তাৰো নাই ক'লে মই।
হেল্ল'।
হা, হা?
তাঁত তাঁতশালত বৈ নে গাঁৱত?
বুজি পোৱা নাই।
মানে নিজৰ ঘৰৰ শালত বৈ নে?
হয়, আমাৰ আমিতো এতিয়া দেখা পাই আছে নিজৰ নিজৰ ঘৰতে বনাই লয় মানে।
অ' মানে মেচিন মেটটোতো নোলায়, কম মেটটো লৈ থাকে।
আ, মেচিনটো এতিয়াতো দেখা পোৱা নাই মানে দেখা পোৱা না এ মেচিন বুলি কলেতো দেখা পোৱাই নাই মানে আমাৰ এতিয়া গাঁৱে গাঁৱেতো মেচিনবিলাক আনিব কাৰণে পইচাটো লাগিব নহয় জানো?
নহয় নহয়, মানে মই টো সুধিছোঁ মানে মেচিন মেটটো ব্যৱহাৰ কৰে নে ঘৰত বনোৱাটো ব্যৱহাৰ কৰে সেইটো সুধিছোঁ।
অ' মানে ফিফটি ফিফটি হয়, মানে ঘৰত বনোৱাটো ফিফটি কৰে বা মেচিনৰ কৰাটো ফিফটি ফিফটি কৰে। যিকোনো যে মানুহ এটা আ হাই লেভেল বা ল'ৱাৰ লেভেল থাকে নহয় জানো, মানে হাই লেভেলৰ মানুহ কেটাই মানে ঘৰৰ বনোৱাটো পিন্ধে, মানে এইটো অলপমান দামটো বেছি হয় নাজানা? হয়জানো তাৰপিছত যিকোনো মেচিনত বনোৱা হয়। এইটো মানে যে লয়ছ মানুহ কেইটা অলপমান মানে কম পৰিমাণত পোৱা যায় ইয়াৰ কাৰণে মানে এইটো আপিন
হয়ঁ! হয়ঁ! মানে ঘৰত মানে আৰু নৈ এখন ববলৈ গ'লে মানে বহুত দিন লাগি যায় নে বহুত টাইম লাগি যায় সেইটো কাৰণে চাগে দামটো বছি বাঢ়ি যায় তেখেতৰ
হা হা!
মানে যোনটো নেকি ঘৰৰ হালত বোৱা যায় মানে সেইটো ফুলটো ডাইৰেক্টলি বাচিবলগীয়া হয় না হাতেৰে
হয় বাচিব লাগিব হয়।
সেইটোৰ কাৰণে মানে বহুত টাইম লাগি যায় সেই টাইমৰ কাৰণে দামটোও বাঢ়ি যায়। তেনেকাকৈ যোনবিলাক মানে হাতে বোৱা কাপোৰ সেইবিলাক টাইম বহুত লাগি যায়
তাৰপিছত আৰু মানুহক সেজৰা দিবা লাগিল নহয় জানো তাৰপিছত যি আমাৰ কোটা কোটা টো অলমান দাম লয় মানে নহয় জানো বজাৰৰ পৰা আনিব লগা হ'লে বা ক'ত ভাল উম আনিব লগা হ'লে অলপমান দামটো বেছি পৰি যায় আৰু ইয়াৰ কাৰণে মানে বেছি কি এ ধৰা যায় আৰু মানে দাম গিলাক নহয় জানো
হয় হয় মানে হাজিৰাটো মিলিব লাগিব ন তেখেতৰ মানে দিনটো কৰা কামটো।
অঁ! হয় হয়
কে পিঠিকৰ মানে কথা মানে টাইমটো আমাৰ হৈ গ'ল সেই হিচাপে আপোনাৰ লগত যিখিনি কথা পাতিলো বা যিখিনি মই বুজি পোৱা নাছিলো আপুনি বুজাই দিলে, তাৰ বাবে ধন্যবাদ।
আহ! ধন্যবাত থাকিল যে আপুনিও মোক ইমান খিনি টাইম দি কেনে মোক বুজাই দিলে।
হযঁ! হয়ঁ!
ধন্যবাদ।